অ কি কৰিছা
মই তোমাৰ এনেই বিছনাত বাগৰি আছো তুমি
মই বাহিৰৰ বতাহ খাই আছো।
আচ্ছা ঠাণ্ডা বতাহ চাগে পুৰা
আহ সেই ঠাণ্ডা বতাহ খাই আছো মানে ধৰা ভিতৰত কিমান ফেনৰ বতাহ খাবা কিমান তোমাৰ কুলাৰৰ বতাহ খাবা এইবোৰ মানে খাই খাই
হম
এইটোৱে মানে বাহিৰৰ গছ চছ বোৰ বতাবোৰ ধুনীয়া আহিছে এইটো কাৰে বাহিৰতে ৰখি আছো
হয় নেকি
উম মই এতিয়াই চাইছো মই ঘৰ আগফালে তোমাৰ এজপ গছ ৰুইছিলো মানে বহুত দিনেই হ'ল বাৰু দেই এক বছৰ হোৱা নাই চাগে কিন্তু গছ ডাল বহুত ডাঙৰ হৈ গ'ল দিয়
মোবাইলৰ ভিতৰত সোমাই থাকিলে হ'বই চাবলৈ পাহৰি থাকা আক
আৰে মোবাইলত এনেইনো কনছা সোমাই থাকো কামেই কৰো ন মোবাইলতেই কাম যেতিয়া আৰু কি কৰিম
তাকেই জেনেৰেশ্যনে এনেকুৱা মোবাইল কম্পিউটাৰ লেপটপ সেইবোৰতে চব কাম আৰু
সেইটোয়ে তাৰপাই যেতিয়া পইচা কমাই আছো মোবাইলত তো লাগিবই লাগিব নহ'লে কেনেকে হব কোৱা এতিয়া মই কন্টেন্ট ক্ৰিয়েট নকৰিলে মই খাম কেনেকে
তাকেই তাকেই
সেইটোৱে
কি কি দিয়া তুমি কণ্টেন
এ মোৰ ধেৰ আছে মানে তোমাৰ তিনিটা চেনেল আছে এটাত মই গেমিঙৰ দিওঁ এটাত মই ভ্লগিঙৰ দিওঁ আৰু এটাত ধৰা এ অকল মই অনলাইন চেল মানে সেইটো তোমাৰ মোৰ এটা ব্ৰেণ্ড আছে তাকে এই ব্ৰেণ্ড টো কাৰণে মানে ধৰা মই অনলাইন কিবা চেল কৰোঁ
আচ্ছা তুমি ব্লগিং কেনেকে মানে মইও কৰি কৰিম বুলি ভাবিছো মানে মই একচুবেলি কৰোৱে মানে এনে কবাত গলে বাৰু কিন্তু মোৰ পষ্ট কৰিবলে অলপ মানে
এতিয়া কেনেকে কৰিবা জানা কষ্ট আছে কিন্তু কষ্ট আছে মই নিজে নকৰো মোৰ টিম আছে ক'ব গ'লে। অকলেতো অকলে কৰিব নোৱাৰা মোৰ টিম আছে কাৰণ এতিয়া মোৰ টিমত তোমাৰ এটাই শ্বুট কৰে শ্বুট মইও কৰো সিও কৰে
হম
আৰু ধৰা সি মানে অলপ তাৰ বেছি এক্সপিৰিয়েন্ঞ্চ যে কোনবোৰ কেনেকে এংগেল মিলাব লাগে মিলাব আৰু সি ভাল ভাল ক্লিপ মানে ছোট কৰে আৰু এটা আছে এডিট কৰে। এ এডিট কৰে সি এডিত কৰে আৰু মই মানে তোমাৰ এ চচিয়াল মিডিয়াটো হেণ্ডেল ময়ো আৰু মোৰ লগৰ এটা আছে তাৰো বেছি এক্সপিৰিয়েঞ্চ বাৰু মটছে হেণ্ডেল কৰাটো
অ আচ্ছা তেনেকে কৰা ন।
হ'ব তুমি কৰা যদি কবা মই তোমাক শিকাই দিম কেনে কি কৰিব লাগে কিন্তু ভাল লাগিব আহ। কিছুমানানে আইফোন দিও কৰিব পাৰি দেই আইফোন দি কেনে কৰিলে প্ৰব্লেম হয় যে ৰে তোমাৰ ষ্ট'ৰেজ টো বহু সোনকালে ফুল হৈ যায় জানা
উম উম আৰু বেছি দীঘল ক্লিপ লব নোৱাৰে।
হ সেইটোৱে ষ্ট'ৰেজটো ফুল হৈ যায় সেইটো কাৰণে তুমি গোপ এটা কিনি লৱা বেছি নলয়।
উম এনেই কিমান মান পৰিব বাৰু
এ চল্লিশ পঞ্চাশ হাজাৰ মান ল'ব বেচি নাযায়
আচ্ছা
উম কিন্তু গোপটো অনাৰ পিছত তুমি ভিডিঅ' বনাব নাজানিলে বেয়া হ'ব আৰু। কাৰণ তাৰ পইচাটো তাতে সোমাই যাব গোপৰটো ভাল মানে ৱাটাৰপ্ৰুফ থাকে ন সেই পানীৰ তলতো ভিডি চিডিও ভালকে কৰিব পাৰি বুজিছা
অহ
সেইটো কাৰণে।
মই ইমান কথা নাজানিছিলো দেই তুমি কত অহাই গম পাইছিলো যে মানে চচিয়েল মিডিয়াতটো দেখিবলৈ গ'লে ইমান নৰ্মেল গতে লাগে ন অ ই ইমান আৰামত বনাইছে আপলোড কৰিছে ত চবেই ইনস্পায়াৰ হয়। কিন্তু তাৰ আৰৰ সেইটো এটা আঁৰৰ কাহিনীটো মানে আজিহে শুনিছো
তোমাৰ টিম লাগিব ভাল সেই টিম টো যদি নহয় ন নোৱাৰে এতিয়া চ অকল তুমিতো কৰিব নোৱাৰা না। হে তুমি ভিডিঅ বনাবা নে তুমি এডিটে কৰিবা নে তুমি আপলোডে কৰিবা তুমি ভাবা
হম হম।
নে এতিয়া আহ সেইকাৰণে মানে মই মোৰ গোটেই টিম একেলগে মিলি কৰো এটাই চেনেল আছে। মানে সেই চেনেলটো। তিনিটাই আমি তিনি চাৰিটাই কম মানে ধৰা মিলি কিনে বনাওঁ বুজিছা পইচাটো ভালে মানে আহে তেনেকেই ধৰা গোটেইখিনিয়ে ভগাই লওঁ আৰু পইচাটো।
হম হম কি হল কি কি ওপৰত ব্লগিং কৰা
এ যি টি যি মন যায় এতিয়া ধৰ ভাল কিবা এটা ভাল কিবা এটা ধৰ ফুৰিব গৈছোঁ মই সেই তাত এতিয়া আৰু ধৰা ভাল ৰেষ্টুৰেন্ট এখনত খাইছো
প্ৰমোচন কৰা নাই।
কৰো কৰো মাজতে তোমাৰ ডিলাৰ টাই মাতিছে এৰ কৰ তিনিচুকীয়া আছিলে চাগে দেই তিনিচুকীয়াত মোক ডিলাৰ এটাত মাতিছিলে।
কিমানকে লোৱা এনেকে প্ৰমোচন কৰিবলৈ হলে
এই সেইটোৱে ক'ব নোৱাৰিম।
আচ্ছা তেনেকে মানে কৈ নিদিয়া আৰু।
সেইটো ক'ব নোৱাৰিম এতিয়া ধৰা তাতে মাতিছিলে তাত ধৰা ডিলাৰটোত মানে চিকেন হেণ্ড ডিলাৰ জানা গাড়ীবোৰ যে
অ অ গম পাইছো গম পাইছো
তাতে মাতিছিলে তাতে মাতি কিনে ধৰা এ দেখাব লাগে ইয়াতে ভাল ভাল গাড়ী পায় এনেকে কিবা কিবি হয় অ দেই জেগাটো ভাল আছিলে গাড়ী বোৰ নতুন নতুন গাড়ী আছিলে বহুত ভাল আছিলে জেগাটো
উম আমাৰ ইপিনৰ চব ডিলাৰ ভালেই বাৰু।
কমতে ধৰা বস্তুবোৰ মানে গাড়ীবোৰ পায়। এই চব ডিলাৰ বিশ্বাস কৰিব নোৱাৰি জানা কিছুমানে ধৰা বস্তুবোৰ বেয়া দিয়ে বাহিৰটো ধুনীয়াকে একদম পেইন চেন কৰি দিব কিন্তু ভিতৰৰ গাড়ীবোৰ বেয়া আহে ইঞ্জিন বোৰ বেয়া এতিয়া সেইবোৰক মই মাত কিন্তু মানে ভালকে চাই ল'ম নিজে গাড়ীখন কাৰন মই নিজে চলালে গম পাই যাম ন এইইবোৰ নিজে চলাই চাই লওঁ তাৰপিছ যদি বেয়া দেখো মই নিজে ন কৰো বুলি কৈদিও কাৰণ মোৰো পিছত বেকগ্ৰাউডত বেয়া হ'ব ন
উম সেইটোৱে আজিকালি আৰু প্ৰমোচনো ভালকে কৰিব নোৱাৰি ন কমেণ্টছ বিলাকত দিয়ে থাকে মানে যদি জোনটো চেক্স মানে সেইটোৱে কৈ দিয়ে ন তোমাৰ ৰাইজে।
উম উম আৰু মাজতে এটা আহিছিলে। তোমাৰ এয়া এনেওটো ডলাৰতে আহে ন মাজতে ভিডিঅ' এটা বনাব দিছিলে তাৰপা তাতে খালি এখন স্কুলৰ বিষয়ে মই ভাল ভালকে কিবা কিবি কব লাগিছিলে যাতে আৰু সেইটো স্ক্ৰিপ্ট ইউজ কৰিব মানে কৈছিলে জেনুৱনলি কব দিছিলে মোক।
আচ্ছা আৰু তোমাৰ এনেকুৱা প্ৰডাবোৰ প্ৰমোন বিলাক আহে ন
আহে আহে তোমাৰ। বহুত আহে চাবোন বোৰ আহে চেম্পু আহে আকৌ তোমাৰ ফেচ ৱাছ আহে, বডি লোচন সেইবোৰ আহি থাকে।
অ আহে ত তোমাৰ তোমাৰ এনেকুৱা পিয়ত আহে নে বাটাৰত আহে নে কিহত আহে?
কিহত মানে?
মানে তোমাৰ বাটাৰ কলা, পিয়া, পেট কলাপ
পেড কৰে পেড কৰে তোমাৰ ইয়া ব্ৰেণ্ডিং। তোমাৰ কলেব কাৰণে ধৰা তোমাক পইচা দিব আৰু।
অ মোৰলৈও আহিছিলে মানে দুটামান। ত মানে মোৰ খালি কিছুমান আকৌ ক প্ৰথমতে মানে ভিডিঅ' টো বনাই তোমাৰ চাই লব ভিডিঅ'টো তাৰ পাছতে পেই কৰিব তো মই সেনেকে দুটা বনালো মানে তাত মোৰ মানে ইমান ফাইদা নহ'ল যেতিয়াৰ পৰা মই পি আৰ কৰিব লৈছো। তেতিয়া মানে মোৰ অকণমান ফাইদা হয় আৰু।
বা একদম তুমি বাঢ়িব লাগিব মই আগতে সৰু সৰুবোৰ গৈছিলো এতিয়া মানে ডাঙৰ ডাঙৰ জেগাত ভাল ভাল জেগাত মাতে মোক এতিয়া ধৰা নতুনকে ৰেষ্টুৰেণ্ট এটা খুলিলে সেই নতুনকে ৰেষ্টুৰেণ্টটো খুলিলে মোৰ মাতে তাতে ৰেষ্টুৰেণ্টটোৰ বিষয়ে ধৰা ক'ব দিয়ে ভাল ভালকে এবাৰো ভাল সেইটো হয় দে ৰেষ্টুৰেণ্টটোত যত তত মাতিছে মোক, ধুনিয়া ধুনীয়া আছে খানাবোৰ বহুত ভাল পায় এই সেনেকুৱা মাতিলে ভাল লাগে আৰু বুজিছা। বেগ দিয়ে ক'ব গলে, তুমি কি মোৰ ভ্লগ নোচোৱা নেকি?
চাওঁ ইমানো মানে মই ফোন চাওঁ বাৰু দেই খালি মই ইউটিউবটো ইমান নাচাওঁ।
অ মই তোমাৰ ই ইউটিউব আৰু ইনষ্টাৰ লিংকটো পঠাম ৰ'বা তুমি মোক ফ'ল' কৰিব পাৰিবা।
ঠিক আছে ফলাই ফ'ল' কৰি দিম এই পঠাই দিবা মই ফ'ল' কৰি ল'ম।
উম ভিডিঅ' বোৰ চাব পাৰিবা মানে ভাল বাৰু দেই ইমান বেয়া নহয়। ভালে মানে ভিউৱাৰচ চিউৱাচ আহে। পইচা তাৰপৰা আৰ্ন ভালে হয় আৰু চাইডকে তোমাৰ মোৰ আ, ব্ৰেণ্ড আছে কিছুমান মানে ধৰা মোৰ নিজৰে এটা ব্ৰেণ্ড আছে উম। কৰা কিবা কিবি বিক্ৰী কৰা। পিঠা যে পিঠা, সেই পিঠা অনলাইন বিক্ৰী কৰা।
আচ্ছা, তুমি তাত তাৰো টিম থৈছা চাগে?
উম হুম!
তাৰ কাৰণেও টিম ৰাখিছা চাগে।
এই আমি কেইটাই মিলিয়ে কৰোঁ।
অ তোমালোকে কি কি কোনে বনাই পিঠা?
পিঠা পিঠা বনোৱাটো বাদ দিয়া বাৰু বনোৱাটো কি কৰিবা বনোৱাটো আমিহে বনাব লাগিব।
আচ্ছা, বনাব জানা মানে তোমালোকে?
অ বনাব জানো, সেই পিঠাবোৰ বনাই কিনে ধৰা ধুনীয়াকে পেকেজিং কৰি কিনে পেকেজিং কৰাও মেচিন আছে, ধুনীয়াকে লেবেল চেবেল লগাইকিনে আমি চেল কৰো।
অ তোমালোকে হলচেলত মানে চেল কৰা নে ডাইৰেক অ অনলাইনত।
উম তোমাৰ সিহঁতে মোক ডি এম কৰে, আৰু আমাৰ ৱেবচাইটো আছে বাৰু।
এনে অল ইণ্ডিয়া নে অকল আছামতে?
স বাহিৰৰো মানে বাহিৰৰ ইমান নাহে ক'ব গলে বাহিৰৰ ক'তনো আহিব ইমান পিঠা চিঠা নাখায়ে ক'ব গ'লে।
উম হুম।
এই আমাৰ ভাৰততে ধৰা বহুত জেগাত গৈছে।
উম।
ভাৰতৰ বাহিৰত নাযায়।
আহ।
ক এতিয়া দূৰৰ দূৰৰ জেগা বোৰে তোমাৰ ভাবাচোন পিঠা খাব। আৰু আমি ইমাননো ফেমাচ নহয় ন।
তাকে আমাৰ আজিকালি অসমৰ মানুহবোৰে পিঠা পিঠা বোৰ ইমান নাখায় নিজৰ মানুহখিনিয়ে? না খাই যেতিয়া বেলে কিয় খ'ব নিজৰ মানুহে প্ৰমোচন কৰিলে খাব ন বেলেগে।
সেইটোৱে এই কিন্তু কলকাতা চাইডে খাই কলকাতা চাইডে অৰ্ডাৰ মোৰানে সেই পিনে বেছি যায় দেলহীতাত কলকাতা চাইডে। এতিয়া বেছি যায়। উম এতিয়া মানে ধৰা। আমাৰ অসমখন ভাইৰেল হৈ গৈছে ন অসমখন মানে ধৰা। বহুত বহুত মানুহে জানিব লৈছে এতিয়া। সেইকাৰণে মানে পিঠা চিঠা কথা গম পাইছে চিৰা দৈৰ কথা গম পাইছে?
ত আমাৰ অসমীয়া কালচাৰটোৰ কথাও গম পাইছে।
উম অসমীয়া কালচাৰটোৰ কথা গম পাইছে এইবোৰ কাৰণে মানে ধৰা। সেইবোৰৰ মানুহখিনিয়ে অৰ্ডাৰ দিব লৈছে?
এনেও চোন আমাৰ মুগা এৰি পলুৰ কাৰণে এনেও বিখ্যাতে চোন।
বিখ্যাতে বাৰু দেই বহুত দাম ন মুগাৰ তোমাৰ এযোৰ কাপোৰ। বোলে চল্লিশ পঞ্চাশ হাজাৰকে বিক্ৰী হয়।
তোমাৰ চল্লিশ পঞ্চাশ হাজাৰ ঠিক নহয় মানে তোমাৰ। মুগাৰ সেই। কেজিটোৰ ওপৰত ডিপেণ্ড কৰে মানে তোমাৰ আজিকালি এৰী কে মানে যোনটো? সূতা কেজি হিচাপে ত বিকে ন, ত' মানে যদি ত। পলু ৰ ওপৰত ডিপেণ্ড কৰে পলুটো যদি বেছি মানে তোমাৰ বুঢ়া হয় তাৰ ৰিটো মানে বেছি ভাল হয়। ত মানে তেনেকুৱা। তোমাৰ মোৰ মতে মই জনামতে। যে ট থে টট ফৰকে। চাৰে আঠ হাজাৰ বুলি ভাবিছো মানে শুনিছো। ইতিয়াও চাগে দহ হাজাৰ ওপৰত গৈছে আৰু তোমাৰ এযোৰ। অ এযোৰ তোমাৰ মেখেলা চাদৰ মানে ব্লাউজৰ সৈতে চব মানে পতিচতি বোৰ কৰিবলে হ'ল। ববলে মানে নে টোমাৰ মিনয়মই তোমাৰ? ওঠৰ নিচামান লাগে মানে চাপ'জ ধৰি লও পৰা তোমাৰ। আঠ ন কেজি মানে তেনেকুৱা, ত দাম আছে বাৰু মুগাৰ। মানে পাটৰ তুলনাত মানে মুগাটো বেছি।
মই গম নাপাও দেই এনেকা দাম ইমান বুলি মই মাজতে গম পাইছোঁ মানে বুজিছা?
আমাৰ মানে মায়ে বয় যে জানে মোৰ কাৰণে এবাৰ মানে হেৰি ৰিহা ব।
উম, অ অ অ ঠিকেই আছে। এতিয়া মই মাজতে তোমাৰ মোক মাতিছিলে হা মানুহ এঘৰত ভাত খোৱাকে? হেতৰ ঘৰত। মোক এৰি পলো হ'ব দিছিলে? বনাই ন তোমাৰ এই মিছা মাছ আছো ন মিছা মাছ। লাগে খাই।
ঠিক নালাগে তেনেকুৱা টেষ্টটো বহুত বেলেগ হয়।
কেনেকা লাগে খাবলৈ?
তুমি আহিবা আ মমাক হলে মই তোমালোকক বনাই খাম আ মানে কেনেকে বনাই খাই।
কি বনাব জানা।
আফকচ জানো অসমীয়া ছোৱালী।
অ হয় বাৰু দেই অসমীয়া মানুহে খায়েই ন এইটো?
অ খায়ে এইটো মানে এইটো ন। থালিতো নহ'ব ন এইটো আমাৰ প্ৰিয়ৰ মানে অসমীয়া থালিত পৰে।
অহ হ'ব বাৰু যাম দিয়া মোক তুমি ক'বা। উম হ'ব বাৰু মই ভাবিছিলো তুমি জানা চাগে মোৰ ইউটিউব চেনেল। চেনেল আছে বুলি।
মানে এটা জানো ব্লগিংটো জানো বাকী কেইটা নাজানো আৰু বাকী কেইটা পঠিয়াই দিবা চাম আৰু এনে।
অ'কে ঠিক আছে হ'ব দিয়া অৰ্ডাৰো কৰিবা আকৌ অ'কে বাই বাই গুড নাইট